অ', মন্টু কোৱা ভালে আছা? অ', নমস্কাৰ মোৰো ভাল আছো দিয়া।
অ অ আমি
অ অ ঠিক আছে। হ'ব দিয়া।
উ তোমাৰ আমাৰ মানে খাদ্য এটা গুৰুত্বপূৰ্ণ বিষয় আৰু।
হয় হয়, হয় হয়
হয় আৰু মানে আমি উম ভাল খাদ্য
হয় খাদ্য আচলতে আমাৰ জীৱনৰ এক মৌলিক প্ৰয়োজন হয় কাৰণ খাদ্যই আমাৰ শৰীৰক শক্তি দিয়ে, বৃদ্ধিয়েটো বিকাশত সহায় কৰে আৰু সুস্থ কৰি ৰাখে, সেইবাবে আমি সদায় খাদ্য খাদ্য খাব লাগে আৰু খাদ্য খালে আচলতে আমি সুষম খাদ্য খাব লাগে। কাৰণ খুব কম খাদ্যত শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু আচলতে আমি পানী সঠিক পৰিমানত খাব লাগে।
হয় আৰু আমাৰ খাদ্য জীৱনৰ মানে এক মৌলিক প্ৰয়োজন তোমাৰ খাদ্য অবিহনে মানুহৰ জীৱন ধাৰণ কৰিব নোৱাৰি বা খাদ্যই আমাৰ শৰীৰক শক্তি যোগায়। বা সুস্থ জীৱন যাপন কৰে আৰু মানুহৰ বৃদ্ধি বিকাশ আৰু শৰীৰ শৰীৰৰ মানে বিভিন্ন কাৰ্য সঠিকভাৱে চলাৰ বাবে খাদ্য প্ৰয়োজন আৰু খাদ্যৰ প্ৰথম প্ৰধান উপাদান সমূহ হৈছে তোমাৰ খাদ্য শৰ্কৰা আহ প্ৰটিন চৰ্বি ভিটামিন বা খনিজ লৱন আৰু পানী থাকে। আহ তাৰমানে তোমাৰ এই সকলোবোৰ উপাদান আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
হয় হয়। আচলতে আমি উম সুষম খাদ্য বুলি ক'লে আচলতে ভাত দাইল মাছ মাংস কণী, গাখীৰ, শাক-পাচলি আৰু ফল-মূল আহ এইবোৰ খাব লাগে। কাৰণ ফল-মূল আৰু শাক-পাচলি খোৱাত বহুত বেছি প্ৰয়োজন হয় কাৰণ এইবোৰত ভিটামিন আৰু খনিজ লৱণ থাকে যি ৰোগ প্ৰতিশোধ প্ৰতিৰোধ আহ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰ সুস্থ ৰাখে।
উম উম হয় হয় আৰু আমাৰ
বহুত মানে আজিকালি বেছি ভাগে জাংক ফুড মানে জাংক ফুডবোৰে খোৱা দেখা পা পাও আচলতে জাংক ফুড খাব নালাগে কাৰণ জাংক ফুড যিহেতু বেছি তেল নিমখ চেনি এইবোৰেৰে বনোৱা যায় গতিকে এইবোৰ স্থূলতা ডায়বেটিছ, হৃদৰোগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হব পাৰে।
হয় হয় আৰু তোমাৰ আমাৰ খাদ্যত যিগিলাখান পুষ্টিকৰ উপাদানসমূহ আছে অ বা পুষ্টিকৰ খাদ্য খাব লাগে আৰু তোমাৰ শৰ্কৰাই মানে আমাৰ শৰীৰৰ শক্তিত দিয়ে বা ভাত, ৰুটি, আলু, চেনি আৰু অ শৰ্কৰা উৎ উৎস তোমাৰ সেইবিলাকত আৰু আমাৰ প্ৰৰ্টিন আমাৰ শৰীৰতটো কিয় সেইটো গুৰুত্বপূৰ্ণ কথা আমাৰ শৰীৰৰ বৃদ্ধি মেৰামতি কৰি কৰে তোমাৰ যেনে মাছ-মাংস, কণী, গাখীৰ, দাইল আদি প্ৰটি এক ভাল উৎস আৰু তোমাৰ চৰ্বিৰো বহুখিনি ভূমিকা আছে তোমাৰ ধৰা চৰ্বিয়ে শক্তি সঞ্চয় কৰে আৰু শৰীৰো উষ্ণ ৰাখে।
হয় হয়। হয় হয়।
আৰু ভিটামিন আৰু খনিজ লৱণৰ অঁ গুৰুত্ব আছে বহুত। ধৰা তোমাৰ এইবোৰ শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে। বা ফল-মূল, শাক-পাচলি পাচলি আৰু গাখীৰত এইবোৰ অধিক পৰিমাণে থাকে। আৰু তোমাৰ আমি যিমানখিনি পাৰো সুষম খাদ্য খাব লাগে।
হয় হয়। সুকম খাদ্যতটো আচলতে আমি খাব লাগে কাৰণ সুকম খাদ্যটো আমাৰ কাৰণে নে বহুত বেছিয়ে ভাল কাৰণ সুষম খাদ্যই আমাৰ অ শক্তি দিয়ে বৃদ্ধি আৰু বিকাশত সহায় কৰে সেইবাবে আমি সুষম খাদ্য খাব লাগে লগতে আমি। আমাৰ বাবে পানীত এক বহুত বেছি প্ৰয়োজন হয়। কাৰণ, পানীয়ে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু বিভি ভিন্ন অংগ সঠিক ভাৱে কাম কৰাত সহায় কৰে।
আৰু তোমাৰ সুষম খাদ্য মানে, সুষম খাদ্য মানে যিবিলাক ধৰা সকলো পুষ্টিক, পুষ্টিৰ উাদান সঠিক ভাৱে থাকে, তাক সুষম খাদ্য বোলে। আৰু সুষম খাদ্যত মানে খোৱাৰ লাভ, বহুত বেছি আছে। তোমাৰ সুষম খাদ্যয় খালে শৰীৰ সুস্থ সুস্থ কৰি ৰাখে বা ৰোগ প্ৰতিৰোধ কৰে। ক্ষমতা বৃদ্ধি কৰে আৰু মানসিক বিকাশতো ব বহুতখিনি সহায় কৰে। তোমাৰ আজিকালি বহুতে ফাষ্টফুড খাবলৈ বেছি আগ্ৰহী, মানে মোৰ মতে, ইয়াৰ বহুত আছে তোমাৰ ফাষ্টফুড সোৱাদযুক্ত হলেও কিন্তু নিয়মিতভাবে নহয় আৰু তাত মানে অতি তেল নিমখ আৰু
হয়, হয়। হয়, হয়। হয়।